হেল্ল'।
হেল্ল'।
অ', শুনা পাইছা নাই?
উম, শুনিছো, শুনিছো মোৰ মাততো শুনিছা নাই?
অ', শুনিছো, শুনিছো বাৰু কি কৰি আছা?
এয়া তোমাৰ ভাত পানী খাই উঠিলো, উঠি পেলাই এনেই আগফালে অকন ওলাই আহিছোঁ।
তাকে ব বহুত গৰম পৰিছে ন?
তাকেহে গৰমটো বহুত।
তাকে আমাৰটো এইফালে কাৰেণ্টো নাই গম পাইছা নে নাই?
অ'।
তাকে ঘৰৰ ভিতৰত থাকিবই পৰা নাই‌ গোটেই ভমক ভমককে মাৰিছে।
উম, গৰমটো বেছি হৈ গৈছে।
তাকে বহুত বেছি, কি যে হ'ব, এনেকে ইমান গৰম হ'লে।
তাকে ভাত পানী খালা নে নাই?
ভাত পানী
উম। মই খালো অ'।
অ', বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি আছো আৰু ভালেই।
অ'।
তোমালোকৰ?
আমাৰো ভালেই ভালেই বাৰু দেই। তাকে আজি ইমান দিন ৰ মোৰত ফোন কৰিলা যে?
অ', এয়া বোলো খবৰ-খাতি এটাও লওঁ।
তাকে তাকে ভালে কৰিলা বাৰু।
উম, আৰু তোমাৰ ধৰা এই কথা দুটামানো আলোচনা কৰিবলগীয়া আছিলে।
অ', কি কথা বা?
কথা মানে ধৰা এ আজিকালি যে তোমাৰ, আমাৰ এ আই যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এইটোৰ পৰা মানে এ আই পৰা আমাৰ কেনেকুৱা ধৰণৰ সুবিধা হৈছে? বা কেনেকুৱা ধৰণৰ অসুবিধা হৈছে? সেই বিষয়তে অকমান আলোচনা কৰিম বুলি ভাবিছিলো বেয়া হ'ব নেকি?
অ', তাকে এইটোতো বিষয়টো ভাল বিষয় বাৰু দেই। নাই বেয়াটো নহয়, ত ভালেই হ'ব আলোচনা কৰিবলৈ পালে। তাকে ইমান দিনৰ মূৰত তাকে মই বহুত দিন হ'ল মানে তোমাৰ এনেধৰণে কথা আলোচনা কৰা হোৱাই নাই। গম পাইছানে?
অ'।
তাকে তুমি বিষয়টো বাও ভালেই পা ছো দেই তোমাৰ বিষয়টো, এআইৰ ওপৰত। এতিয়াতো তোমাৰ এ আইয়ে চব কন্ট্ৰল কৰি আছে। হয় নে নহয়?
হয়, হয়।
তাকে এ আই ক্ষেত্ৰত আচলতে ভালে লাগিব আলোচনা কৰি আজি।
উম।
উম, তাকে এতিয়া এ আইৰ বিষয়ে কি কোৱা যায় এতিয়া?
উম, মানে ধৰা এ আইতো আচলতে আজিকালি কি হৈছে এ আই আমাক ধৰা বিভিন্ন ধৰণে আমাক সহায় কৰিছে দেই। সহায়ৰ বিষয়ত ক'বলৈ গ'লে এতিয়া কি হয়, এ আইটো আচলতে কি হয় আমাৰ মানুহৰ নিচিনা কাম কৰে। আচলতে এ আই হাত-ভৰি নাই, তেনেকুৱা শাৰীৰিক ভাৱে কাম নকৰে। কিন্তু মানসিক ভাৱে চাবলৈ গ'লে আমি ধৰা আমি যিখিনি কথা নাজানো সেইখিনি কিন্তু এ আই জানে আকৌ।
জানে, জানে, হয়। সেইটো সেইটো বাৰু মই গম পাইছো বাৰু।
হয়। এতিয়া ধৰা এ এ আই কিছুমান ধৰা বিভিন্ন সুবিধা আছে। এতিয়া আমি যদি ধৰা এ আই কিছুমান কথা সুধো, তেতিয়া কি হয় এ আইৰ উত্তৰটো একদম ধুনীয়াকৈ মানে আমাৰ মানুহৰ নিচিনাকৈ স-সন্মানৰে উত্তৰটো দিয়ে।
তুমি ধৰা কিবা এটা প্ৰশ্ন নাজানা বা পঢ়াৰ ক্ষেত্ৰতে হওঁক বা বিভিন্ন ধৰণৰ বিজনেস লাইনৰ প্ৰশ্নয়ে হহক বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তুমি যদি তাত এ আইক কৈ দিয়া বা তুমি লিখি দিয়া তেতিয়া কি হয়, তুমি যদি কৈও, মূখেৰে কৈ দিয়া প্ৰশ্নটো তেওঁলোকে উত্তৰটো মানে ধুনিয়াকৈ স্পিকাৰত কৈ দিয়ে, যে উত্তৰটো এনেকুৱা ধৰণৰ। আৰু যদি তুমি প্ৰশ্নটো হাতেৰে লিখি দিয়া বা মোবাইলত তুমি এনেকে টাইপিং কৰি লিখি দিয়া, তেনেহলে তোমাক উত্তৰটো সেই একে লিখিত ভাৱে তোমাক মানে কি হয়, উত্তৰটো ঘূৰাই দিয়ে, যে ইয়াৰ উত্তৰটো এনেকুৱা। আচলতে সেই ক্ষেত্ ত্ৰত এ আই পৰা আমি বহুতো কথা শিকিবও পাৰো আকৌ দেই। হয়। এতিয়া যদি আমি ধৰা এ আই আমি ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আমি কওঁ, এতিয়া কি হয় কিছুমান ছাত্ৰ-ছাত্ৰীয়ে স্কুলত যি পাঠ্যক্ৰমত পঢ়ুৱাই তাৰ কিছুমান কথা তেওঁলোকে বুজি নাপায়। তেতিয়া তেওঁলোকে কি কৰিব পাৰে বা কিছুমান উত্তৰ তেওঁলোকে নাজানে। প্ৰশ্ন উত্তৰ ইস্কুলত নাজানে বা নিশিকালে সেই ক্ষেত্ৰত কি কৰিব পাৰে তেওঁলোকে সেই এ আই টো উলিয়াই লৈ তাত ধুনীয়াকৈ প্ৰশ্নতটো লিখি দিব পাৰে বা মুখেৰে কৈ দিব পাৰে, তেতিয়া কি হয়, সেই উত্তৰ একদম ধুনীয়াকৈ তেওঁলোকে এ য়াই বিশ্লেষণ কৰি পেলাই উত্তৰটো মানে আমাৰ মাজলৈ উঠাব ফোন কৰি দিয়ে।
অ'।
সেই ক্ষেত্ৰত অ', সেই ক্ষেত্ৰত আচলতে আমাৰ শিক শিক্ষাৰ ক্ষেত্ৰত এ য়াই বিভিন্ন ধৰণৰ আমাক সহায় কৰিছে।
সহায় কৰিছো হয়, এতিয়া সেই এতিয়া তুমিতো উপকাৰৰ কথা ক'লাই হয়, নে নহয় ইমানখিনি গতিকে তোমাৰ মতে কি? আমাৰ এ আই বস্তুটোৱে কি কৰিছে আমাৰ যি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত তোমাৰ বহুত ল'ৰা ছোৱালীক মানে সহায় কৰিছে হয়, নে নহয়?
হয়, হয়।
সেইটো কথাটো মই সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো দেই কাৰণ এতিয়া তোমাৰ কি হৈছে ল'ৰা ছোৱালী বিলাকৰ ল'ৰা ছোৱালী বিলাকে কি হয়, কিছুমান কথা বুজি নাপায় হয়, নহয়? স্কুলত বিদ্যালয়ত এতিয়া যেতিয়া কিছুমান কথা বিদ্যালয়ত বুজি নাপায়, তেনেহ'লে কি কৰে সিহঁতে তোমাৰ অ', ঘৰত আহি বা মোবাইলত তোমাৰ কি কৰিব এ আই ত মাৰি দিব। এ আই ত মাৰি দিয়াৰ লগে, লগে তোমাৰ এ য়াই তোমাৰ গোটেই বস্তুটো বুজাই দিয়ে।
বুজা দিয়ে অ'।
আৰু, আৰু কি গম পাইছা নে নাই? এ য়াই ভাষাটো অতি স সহজ আৰু সৰল কিন্তু। একেবাৰে, একেবাৰে সহজ সৰল ভাষা মানে সকলোৱে বুজি
বুজি পায় হয়, হয়।
গতিকে সেই তাৰ পৰা শিকিবলৈও অলপ সহজ হয়, হয় নে নহয়?
হয়, হয়।
আৰু তোমাৰ মানে কি এতিয়া তুমি কৈছা যে, এ আইৰ পৰা আমি অ', এনেকে কথাও ক'ব বাৰু হয় নে নহয়? মানে কথাও পাতিব পাৰো এ আই সতে মানে কি আমি অ', এ এতিয়া আমাৰ আমি ধৰি লোৱা এতিয়া তুমিয়ে মই যেনেকৈ কথা পাতি আছো, গম পাইছা নে? তেনেকে আমি এ আইৰ সৈতেও আমি কথা পাতি পাৰো।
পাৰোঁ, পাৰোঁ।
গতিকে, সেই শিক্ষাৰ ক্ষেত্ৰত তোমাৰ ইমানখিনি সহায় হ'ল হয় নে নহয়? আমি এতিয়া তোমাৰ এ য়াই তোমাৰ বিভিন্ন ধৰণৰ কিউচনো চল্ভ কৰি দিয়ে হয় নে নহয় বহ বহুত টান, টান কোৱেচনো চে চল্ভ কৰি দিয়ে।
হয়।
এইবিলাক ক্ষেত্ৰত আচলতে এ আই‌ তো বাৰু ভালেই দেই, মানে এ আই এ আই আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে।
হয়, হয়।
সেয়ে আমি অকল এ য়াই আমাৰ শিক্ষা ক্ষেত্ৰতে সীমাবদ্ধ নহয় গম পাইছা নে নাই?
অহ।
এ য়াই এতিয়া কি কৰে তোমাৰ অহ, বিভিন্ন ধৰণৰ মানুহৰ তোমাৰ ফটো চটো ইডিট কৰি দিব পাৰে। হয়, নহয়? ফটো ভিডিঅ' যি দিয়া তুমি চব কৰিব পাৰে মানে, এডিট কৰি দিব তুমি যি বিচৰা, তুমি যদি ফটো খন চেন্স কৰি দিব কোৱা নহ'লে ফটো খন চেঞ্জ কৰি দিব, তোমাৰ মানে তোমাৰ এজন মানুহকো তোমাৰ মানে এড কৰি দিব পাৰে, এ য়াই এখন ফটোত।
হয়, হয়, সেইটো হয় বাৰু।
গতিকে সেই এয়াইটো আচলতে আগবাঢ়িছে বাৰু দেই আগতকৈ আৰু কি হয় তোমাৰ এতিয়া তোমাৰ মানে সেইবিলাক এইটো একেবাৰে সৰু, সৰু কথা আৰু তোমাৰ ফটো চটো ইডিট কৰা সেইবিলাকতো একেবাৰে সৰু, সৰু কথা এতিয়া তোমাৰ কি হৈছে এ আইৰ ফলত এ আইৰ ফলত কি হৈছে তোমাৰ এ আইৰ মানে সংযোগ থকা এটা ৰ-ৰবৰ্ট বনাইছে। গম পাইচা নে, এতিয়া তোমাৰ এ আই এ আইৰ জৰিয়তে তোমাৰ ৰবৰ্টো বনাইছে।
অহ।
তাত এটা ৰ'বত বনাইছে তাত তোমাৰ এ আই যিটো চিষ্টেমটো সেই চিষ্টেমটো তাত মানে অহ, তাত দি দিছে, তাত দি দিয়াৰ ফলত কি হৈছে তোমাৰ সেই ৰ'বতবিলাকে কি হৈছে তোমাৰ মানুহৰ নিচিনাকৈ চিন্তা ধাৰা কৰিব পাৰে।
অহ।
আমাৰ সেই মানুহৰ দৰে চিন্তা কৰিব পাৰে, তুমি ধৰি লোৱা যি প্ৰশ্ন সোধা সেইবিলাক ক'ব পাৰে। তোমাৰ অ', ৰ'বতটোক যদি তুমি কিবা কথা সোধা তেনেহ'লে মানুহৰ নিচিনাকে মানে। মানুহৰ নিচিনাকে সেই কৰিব পাৰিব, তাৰপিছত কি হয় তোমাৰ এই ৰ'বতটোৱে খোজকাাঢ়ি গৈ ঠাকিব পাৰে নিজৰ মৰ্জি মতে। মানে নিজৰ মনৰ মতে আৰু তোমাৰ কে ডাইৰেকচন নিজে বি মানে বিচাৰ বিবেচনা নিজে কৰিব পাৰে। ডাইৰেকশচন -চাইৰেকচন সেইবিলাক গতিকে সি। এয়াই এতিয়া তোমাৰ বহুত ওপৰলৈ গৈ আছে।
হয়-হয়।
গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে এয়াই আচলতে বহুত সুবিধা আছে। এতিয়া তোমাৰ সুবিধা খিনিতো মই সকলো কৈ শেষ কৰিব নোৱাৰিম।
অ, হয়।
আৰু এটা কথা মনত পৰিছে কি গম পাইছানে। এতিয়া তোমাৰ এই বিদ্যালৈ সমূহত যে।
হয়।
বিদ্যালয় সমূহতো তোমাৰ এয়াই তোমাৰ হেৰি কৰিছে নহয়। গম পাইছা নাই?
অহ,
বিদ্যালয়তো তোমাৰ এ- আই বিষয়ে তোমাৰ শিকোৱা হৈছে আৰু। ইয়াৰ ওপৰত এতিয়া চন্দ্ৰ ও গুৰুত্ব দি আছে। গম পাইছে নে?
দি আছে, দি আছে, নিশ্চয় দি আছে।
ক্লাছ অহ, তেনৰ তেন পাঁচ কৰাৰ পিছত মানে তোমাৰ এলেভেন টোৱেলভত, তোমাৰ এ- আই টো এটা তোমাৰ আৰ্টিফিচিয়েল, ইন্টেলিজেন্ট তুমি এটা চাবজেক্ট হিাপেও লই তুমি এতিয়া পঢ়িব পাৰা।
পঢ়িব পাৰে হয় সেইটো মইও শুনিছিলো কথাটো।
গতিকে সেই ক্ষেত্ৰত আমি এ আইক আমি মানে সেই চাবজেক্টটোত কি হয় আমি এ আইক আমি বুজিব পাৰিম। এ আাই কি কি কাম কৰে আমি সেই বিষয়ে আমি এয়াইৰ পৰা আমি জানিব পাৰিম। মানে গম পাইছানে সেই বিষয়টোৰ পৰা। গতিকে আমি এ -আইটো আ আমি অকল এটা দুটা কামতে নহয় আমি বিভিন্ন কামত আমি এ- আইক খটুৱাব পাৰোঁ।
হয়-হয়।
আৰু আৰু এটা কথা কি গম পাইছা নাই, এতিয়া তোমাৰ ধৰি লোৱা। এতিয়া চাকৰি বিলাক কি মানুহ বিলাকে কৰি আছে। হয় নহয়,
হয় হয়।
কিন্তু তোমাৰ এ আই টো যদি তোমাৰ ভালকৈ হেৰি হৈ যায়, তোমাৰ ভালকৈ যদি ট্ৰেইন হয় যায় তেনেহলে কি হ'ব, ভৱিষ্যতে তোমাৰ চাকৰি বিলাক মানুহে এনেকে কৰিবলগীয়া নহয় আও। আমাৰ এ আই কৰিব পাৰিব।
হয় বাৰু, বাৰু
আৰু এটা কথা কি গম পাইছা নাই। তোমাৰ এতিয়া ধৰি লোৱা এজন মানুহে তোমাৰ, অ এদিনত তোমাৰ খুব বেছি বেছি আঠ ঘন্টা কাম কৰিব পাৰিব। নহয় নে?
অহ।
কিন্তু তোমাৰ আঠ ঘণ্টা কাম কৰাৰ পিছত কি হব মানুহজনৰ তোমাৰ ভাগৰ লাগিব।
হয় ভাগৰুৱা হৈ পৰিব।
জনৰ তোমাৰ কাম কৰিবলৈ মন নাযাব, এলাহ লাগিব, হয় নহয়?
হয় হয়।
টোপনি ধৰিব। সেই তেনেকুৱা ধৰণৰ সমস্যা দেখা দিব। কিন্তু যদি এটা এ আইক তুমি সেই কামখিনি, কৰিবলৈ দিয়া। তেনেহ'লে, এ আইটো তোমাৰ কোনো মানুহ নহয়। তেওঁৰ একো চাবলৈ গলে একো শৰীৰ নাই। হয় নহয়? তোমাৰ তাত একো মানে মানুহৰ নিচিনা একো হেৰিয়ে নাই, গতিকে এ আই টো যিহেতু এটা ৰবট, গতিকে তাৰ মানে শৰীৰ নাই, গতিকে সি কি হব, তোমাৰ, নন ষ্টপ তোমাৰ সকলো কাম কৰি থাকিব পাৰিব। তাৰ কোন তাৰ, কোনো ভাগৰ নালাগে, তোমাৰ একো নহয় মানে এ আৰটো। এ আইৰ ৰবটটো। গতিকে এ আইৰে কি কৰিব পাৰে তোমাৰ ননষ্টপ তোমাৰ চৌবিশ ঘণ্টা তোমাৰ যিমান হয় আৰু চৌবিশ ঘন্টাই কাম কৰি থাকিব পাৰে কিন্তু সেই মানুহে কিন সেই সিমান দেৰি কাম কৰিব নোৱাৰে। গতিকে হয়তো তোমাৰ ভৱিষ ষ্যতে কি হ'ব তোমাৰ। যিসমূহ এতিয়া চাকৰিসমূহ চাক কৰিসমূহ আচলতে হয়তো এ আইও লৈ ল'ব পাৰে।
উম উম।
গম পাইছা নাই? গতিকে সেই ক্ষেত তত আচলতে এ আই তোমাৰ ভালো আছে, ভাল গুণো আছে বেয়া গুণো আছে।
হয়।
নাই, ভাল গুণ আৰু নকও আৰু ভাল গুণ খিনি মই ইতিমধ্যে অলপ কৈছোৱে।
হয় বাৰু হয় বাৰু।
তাইৰ ক্ষেত্ৰত কি গম পাইছা নে নাই, এ আইৰ কিন্তু কিছুমান বেয়া প্ৰভাৱো আছে আক।
আছে আছে।
ইয়াত তুমি তুমি ক'ব পাৰিবানে কিছুমান এ আইৰ ধৰি লোৱা যিসমূহ বেয়া প্ৰেভাৱ প্ৰভাৱ পেলাইছে। এই তাৰ বিষয়ে তুমি দুৱাষাৰ মান ক'ব পাৰিবানে বাৰু?
উম। আচলতে কি হয়, এ আই কি হয় আমাৰ পৰা ইনফৰমেচন সমূহ লয়। আচলতে আমাৰ যিখিনি ধৰা এ আইক যদি আমি সকলো কথা কৈ দিওঁ আমাৰ কিছুমান প্ৰাইভেট ইনফৰমেচন হয়টো এ আইৰ হাতলৈ গুছ ছি যাব পাৰে আৰু আচলতে কি হয় জানানে এ আইক আচলতে জোনজন মানুহে বনাইছিলে, তেওঁ নিজে কৈ দিছে যে, হয়তো ভৱিষ্যতে এ আইয়ে মানুহৰ স্থানো লৈ ল'ব পাৰে।
লৈ ল'ব পাৰে হয়। মানে এইটো বিপদজনক, আমাৰ গোটেই ৱৰ্ল্ডৰ কাৰণেই বিপদজনক। হয়।
উ সেই ক্ষেত্ৰত আচলতে আমি এ আইক ইমানো আচলতে সুবিধা দিব নালাগে যে আমাৰ পাৰ্চনেল কথা কথাখিনিও এ আই জানক। উম।
গতিকে সেইটো ক্ষেত্ৰত আমি আচলতে গুৰুত্ব দিব লাগে গম পাইছা নাই কাৰণ প্ৰাভেচিটো আমাৰ নিজৰ। গতিকে তোমাৰ এ আই যদি তুমি ঘপককৈ যদি এ আই হতলৈ যদি কণ্ট্ৰোল আহি যায় তেনেহ'লে তোমাৰ সেই তোমাৰ ফটোৰ পৰা কি কৰিব পাৰিব গম পাইছা না নাই মানে যিখিনি তোমাৰ প্ৰাইভেট ডিটিৱেলচ সেইখিনি ডিটিৱেলচৰ পৰা তোমাৰ হয়তো ভৱিষ্যত তোমাৰ তোমাৰ গোটেই একাউন্ট চেকাউন্ট হেকো হ'ব। গম পাইছানে। অ 'সেই তেনেকুৱা ধৰণৰ। তোমাৰ এতিয়া বহুত অ বিপদজনক তোমাৰ হেৰি আছে আৰু কথা আছে।
উম